অ খুনিছা
অ শুনি আছোঁ শুনি আছোঁ
কি কৰি আছা
মই তোমাৰ আছো
আচ্ছা ময় এনে তোমাৰ কি কৰিবা আৰু উ তোমাৰ ভাত বনাই আছো মানে আজি ঘৰত কোনো নাই ন
হয় নি
অ সেইটোয়ে আৰু ভাত বনাইছিলো তোমাৰ খবৰ খাতি ভাল মোৰো ভালেই দিয়া
আহ বাকী ঘৰত ভাল চবৰে
অ ঘৰত চবৰে ভাল তোমালোকৰ
ভাল ভাল
ঠিকেই আছে দিয়া ভাত খালা
ভাত তোমাৰ খালোঁ খালোঁ
আচ্ছা অ মই এতিয়া হে বনাইছো ন খাম আৰু বনোৱা হোৱাৰ পিছত সেয়াই আৰু
এতিয়া কি কৰি আছা তুমি
মই এতিয়া কি কৰি আছো মানে পঢ়া শুনা মই পঢ়া শু কৰি আছো বাৰু ডিগ্ৰী তোমাৰ কৰি আছো মই এতিয়া বৰ্তমান তাৰ লগত মানে মই তোমাৰ অনলাইন কিবা এটা চাকৰিও কৰি আছো
অ ভালে আছে বাক মই তোমাৰ এতিয়া ধৰা বিজনেচত লাগি আছো ষ্টডি শ্লিপ কৰি পেলাই
তুমি বিজনেছ কৰা নিকি
বিজনেছ এ লাগি আছো মানে আৰু তোমাৰ নেটৱৰ্ক মাৰ্কেটিং ট্ৰেডিঙ ষ্টকটোদি নিৰ্ভৰ কৰি আছোঁ
উম ঠিকে আছে দিয়া তেনে
বাকী স্পৰ্টছত কেনেকুৱা স্পৰ্টছ স্পৰ্টছ
বাকী মোৰ স্পৰ্টছ টো খেলি আছে বাৰু মানে মাজতে আমাৰ স্কুলত মানে হেৰি হৈছিল ন ফুটবল কম্পিটিচন এটা হৈছিলে ত' মই গৈছিলো খেলিবলে
অ
অ তাৰ পিছত খেলা অহাৰ পিছত মানে মই ভৰিটো ডুব পালো ন
হম হম
ত' মানে মই ফুটবল খেলিব একেইদিন যোৱা নাই আৰু মানে ফুটবল খেলিব নোৱাৰা হৈছো আৰু মানে আগত নিচিনা যে যোনটো মোৰ দৰা স্পীড টো আছিলে ন এইটো নাই আৰু মানে দুখ পোৱা পোৱা অ সেইটোৱে মানে
কি ক'ত দুক পালা তুমি
মই মানে ভৰিত দুখ পাইছিলো মানে খেলোৰ মানে কিবা এটা উ পাথৰ এটা আছিলে ন চ' পাথৰটোতে মানে মোৰ হাৰদি টো আৰু পাথৰটো সোমাই গৈছিল মানে হাৰ্ডি টো টাচ হৈ গ'ল ন ত সেইকাৰণে মানে ডক্টৰে পুৰা প্লাষ্টাৰ প্লাষ্টাৰ কৰিছিলে আৰু যে দুইমাহ তুমি বেডৰেষ্ট লবা তাপিছত এতিয়া বেড ৰেছটো হৈ গ'ল বাৰু কিন্তু এতিয়া দৌৰিব পৰা নাই আৰু বেয়া আমোৰ নিচিনা
দেখোৱাব লাগিব তুমি ভালকে
সেইটোয়ে সেইটোয়ে ভালকে আৰু বেডৰেস্ট ললে খেলিব পাৰিম নেকি
উম উম তাৰ পাৰিবা
আছ চামাৰ ভেকচন তোমাৰ এতিয়ো চলি আছে আৰু মানে আমাৰ যোৱা সপ্তাহ বা দিছে আৰু এতিয়া আৰু অ এতিয়া তোমাৰ ঘূৰা কিবা ক
অ আৱাজটো অহা নাই ভালকে তোমাৰ। হেল্লো' হেল্লো' হেল্লো' শুনিছা?
অ হেল্লো'।
অ তোমাৰ আৱাজটো কমি আহিছিলে, উম ঠিকে আছে ঠিকে আছে।
অ মানে নেটৱৰ্ক ইছ্যু হৈছে ন সেইকাৰণে
উম উম উ উন চামাৰ ভেকচন কত প্লেনিং যোৱাৰ?
এইটো ভাবিছো কি তোমাৰ কাশ্মীৰ যাওঁ নেকি এবাৰ ইমান গৰম ন সেইটোৱে।
উম আচ্ছা আচ্ছা। হব তেনে অহা মাহতে যাওঁ তেনে ন?
অ নেক্সট মান্থত পাৰি বাৰু। বাকী বাজেট বাজেটটো বো আৰু তোমাৰ কি আৰু কোনোবা কোনোবা যায় যদি লগৰৰ লোৱা।
সেইটোয়ে সেইটোয়ে। সেইটোয়টো আৰু কি কয় তোমাৰ মানুহ আছে বাৰু মানুহ নথাক মানে সাতজন আৰু তুমিও পিলা আঠজন হব আৰু।
উম হয়।
সেইটো আমি ঘূৰি আহিব পাৰি আৰু তেটো যোৱা নাই বাৰু আৰু ঠাণ্ডা ন তো বৰফ পৰে। সেইকাৰণে আৰু যাম বুলি ভাবিছো।
উম। ভালে আছে কিন্তু এতিয়া যাব পাৰি দেই মই
এনে তুমিতো ঘূৰিয়ে থাকা বাৰু তুমি ক'ত ক'ত গৈছা আজিলৈকে?
মই মই তোমাৰ অৰুণাচল গলো। মাজতে গৈ আহিছো তাৰপা তোমাৰ গুৱাহাটী গৈছিলো। আমাৰ অমুবাচী মেলা চলি আছে ন চ' তাতে গৈছিলোঁ। চলি আছিলে উম এইবাৰ বহুত মানে মানুহৰে ইমান মানুহ মানে
ইমান মানুহৰে বাপৰে অ মেলা। মেলা ইমান মানুহৰে ইমান মানে লাখ লাখ মানুহ তোমাৰ।
আচ্ছা আচ্ছা লাখ লাখ মান আৰু মেলাত কি হয় বাৰু মই যোৱা নাই আজিলৈকে।
তোমাৰ মানে পূজা হয় ধৰা বা তোমাৰ দেৱী মাৰ ধৰা তাতে যোনটো ধৰা তিনদিন মানে আছে তাতে মে সেই তেতিয়া মানে দেৱী মা কোৱা হয় আৰু মানে হেৰি তমাৰ এই পৰা মন্দিৰ বন্ধ থাকে।
অ'।
ন্ধ তাৰখে তোমাৰ তেতিয়া তোমাৰ অ পূজা কৰে বহুত বাহিৰৰ বাহিৰৰ মানুহ আহে।
তোমাৰ এইবিলাক যে বিলাক আহে।
অ তোমাৰ মাতটো অলপ কম কমকৈ আহিছে।
অ শুনিছা তোমাৰ মানে বহুত বাহিৰৰ মানুহ বোৰ আহে। আহে প্লাছ তোমাৰ আঘৰি য আঘৰি বিলাক আহে বহুত পূজা কৰিবলৈ তান্ত্ৰিক বিলাক।
অ, আচ্ছা - আচ্ছা।
হয় তেনেকুৱা মানে - মানে বহুত আৰু বহুত মানুহে বহুত মানুহ হয়। বহুত মানুহ উম, বহুত ভাল লাগে। আমাৰ ফালে মানুহ আছে তুমি ভালকে যাবা।
অ, এইটো কামাখ্যাত হয় ন। তোমাৰ বস্তুটো ৱেল অ, আচ্ছা- আচ্ছা সেইটোৱে কামাখ্যাটো ইণ এনেও ইমান ভিৰ হৈ থে আৰু অম্বুবাচী মেলাত। তো মানুহতো আহি চাব সেইটোয়ে - সেইটোয়ে।
ঠিকে এবাৰতো যোৱা নহ'ল বাৰু এইটোতো চাৰি বছৰত এবাৰ আহে নেকি ন।
ন- না- ন- না- ন - না - না- ন - না তোমাৰ বছৰে - বছৰে আহে।
অ, বছৰে- বছৰে আহে ন তেনে অ, আচ্ছা এই এই বছৰ নগ'লো অহা বছৰ যাম তেনে ন তোমাৰ লগত।
উম, অ, পাৰিবা - পাৰিবা - পাৰিবা আৰু তোমাৰ কাশ্মীৰ প্লেনটো কি কৰা মোৰ প্লেন ফুৰিব যাম ন কি হয় কাশ্মীৰটো ধুনীয়াকে। ট্ৰেইনত নে ফ্লাইটত যাম বুলি ভাবিছা।
অ, না মানে ফ্লাইটত মানে যাও যোৱাটো মানে ট্ৰেইনত যাম বুলি ভাবিছো মানে। আমি যোৱাটো ট্ৰেইনত যাম ইয়াৰ পৰা তোমাৰ গুৱাহাটী হৈ অ, সেইটোয়ে গুৱাহাটীত যাম তাৰপিছত তোমাৰ আ। তাৰ পৰা দিল্লীলৈকে যাম দিল্লীৰ পৰা কাশ্মীৰত পুৰা ডাইৰেক্ট ট্ৰেইন পাই তোমাৰ জম্মু কশ্মীৰ জম্মু। হব জম্মু পৰা তোমাৰ কাশ্মীৰলৈকে কিবা ট্ৰেইন চ্ৰেইন নাই নয় এইটো পাহাৰীয়া এলেকা য'ত। চ' আমি বাছ ল'ব লাগিব গম পাইছা। বাছ অ, বাছলৈ মই - মই আগতে যোৱা নাই বাৰু মই তোমাৰ পাঞ্জাৱলৈকে গৈছিলো।
পঞ্জাবলৈকে গৈছা ঠিক আছে বাৰু তেনে প্লেনটো বনোৱা ভালকে আমাৰ লগৰ কোনোবা আছে
সেইটো ন অলপমান ফুৰিব লাগে আৰু এতিয়া ইমান গৰম দিছে ঘৰত। থাকিব নোৱাৰো দেই ইয়াত মানে বহুত গৰম জানা অসমত।
সেইটোৱে তুমি কি বুলি কয় তাতে কি কৰা ওলোৱা ভালকে ধৰা ন বেগ চেগ। বেছি দিনটো নাই ধৰা টিকট চিকেট বুক কৰিব লাগিব ট্ৰেইনৰ আৰু এ চিত যাবানে। নে শ্লিপাৰ।
অ, শ্লিপাৰতে যাম আমি ইনে নহ'লে।
আৰু তুমি মানে যিমান - যিমান যাম বুলি ভাবা। ধৰা যদি বেছিও হয় ন। যিমান পাৰে সিমান ভালদৰে ক'ব পাৰে - যিমান পাৰে সিমান ভালদৰে ক'ব গলে।
সেইটোৱেতো আকৌ ভাবিছো মানে আহোতে তোমাৰ ফ্লা জম্মুত। তোমাৰ ফ্লাইট তোমাৰ ফ্লাইট পৰা আহি। তোমাৰ উম, দিল্লীত লেণ্ড কৰিল দিল্লীত লেণ্ড কৰি ভাবিছো চিমলা ফালে অলপমান যাম বুলি চিমলা মানে যোৱা নাই ন মই একেবাওতে দূৰত গৈছো যদি আৰু এটা জাগা ঘূৰিয়েই অহা। সেইটোৱে মানে সেইটো কৰিম বুলি ভাবি আছো। আৰু তুমি কি কোৱা এইবিলাক মানে। উম, আৰু তুমি কি কোৱা এইবিলাক যে গৰম কাপোৰ লৈ ল'বা দেই মানে এতিয়াতো আমাৰ ইয়াত গৰম ন চ' ইয়াত কিন্তু তাত গোলে তুমি বহুত ঠাণ্ডা পাবা ন এইকাৰণে গৰম কাপোৰ লাগিব তোমাক গম পাইছা।
মানে বজাৰ চজাৰ অলপ কৰিব লাগিব অলপ বজাৰ সজাৰ কৰিব লাগিব তাৰ কাৰণে। হ'ব বাৰু সেইটো কথা নাই বাকী প্লেনটো কৰা যে থাকিলে ভাল তুম এইটো অলমোষ্ট পাৰি যাম ন। কিন ডাঙৰ
এনে বাৰ বাকো সেইটোৱে বাকি অ, বাকী এইটোতো যাম বাৰু বাকী আৰু এটা জাগা আছে হা অসমতে বহুত ভাল জাগা এইটো তুম যাম গৈছা? তুমি?
হা তুমজাং মই গৈ আহিছোঁ তো।
গৈ আহিছা ন?
হ গৈ আছ ভালে আছ বহুত ট্ৰেকিং। ভালে দে মানে ফাৰ্ষ্ট টাইমে গৈছিলোঁ আৰু সেইবেই লাষ্ট টাইম মান মই নাযাওঁ বুলি ভাবিছোঁ। মানে বহুত আপ বহুত আপ বহুত কষ্ট মই তোমাক কৈছো ফাটি যায়ৰে মই গৈছো না চ সেইবাৰেই কানত ধৰি আহিছো মই ৰ যাব হয় নেকি?
আচ্ছা আচ্ছা ঠিকে আছে দিয়া বাকী অ' বাকী তোমাৰ হেৰিত তুমি তোমাৰ ভৰিতটোও বিষাই গৈছে চাগে।
বাপৰে ৰখি ৰখি যাব লগা হৈছে ৰখি ৰখি যাব লগা হৈছে। আৰু ম
যে ট্ৰেকিং তুমি সেইটো জোটা লৈছিলা নেকি এটাতে জোতা ট্ৰেকিঙৰ জোতা
জা জা ট্ৰেকিঙ লব পাৰা লব পাৰা আৰু তোমাৰ এনেকুৱা ল'বই লাগিব দে
সেইটোৱে তুমিতো গৈছা।
উম হম হম তুমি এইতিটো কি বুলি কয় তুমি যে পাঞ্জাৱ যে গৈছিলা ক'ত কেনেধৰণ খৰচ হৈছিলে নেকি ধৰা অলপমান মানে হেৰি পামনো তেতিয়া ধৰা কাশ্মীৰ যাবলে ধৰা কিমান কেনেকৈ খৰচ হ'ব ধৰা
অ আচ্ছা তোমাৰ মাতটো অলপ লাহেকৈ আহিছা আকৌ
তোমাৰ এটোয়া কি বুলি কয় তুমি পা পাঞ্জাৱ যে গৈছিলা। পানডক'ত কেইমান ধৰণে কেনেকাকে খৰচছিলে
অ এই মই সেইটো সেইটো মই পাঞ্জাৱ মানে কি কৰিলো মানে গুৱাহাটীতে ফ্লাইট আছে ন, ফ্লাইটৰ পৰা ডাইৰেক্ট মানে পাঞ্জাৱ পাঞ্জাৱটো ফ্লাইট আছে কিন্তু পাঞ্জাৱলৈকে ডাইৰেক্ট নাযায় এইটো দিল্লীত দিল্লীলৈকে মই ফ্লাইটত গৈছিলো তাৰ পিছত দিল্লীৰ পৰা এটা ট্ৰেইন পায়। বেছি দিম বেছি টাইম নালাগে দেই তোমাৰ ছ ঘণ্টাতে পঞ্জাৱ পোৱাই দিয়া আৰু দিল্লীৰ পৰা। বুজিছা তেনে সেইটো তোমাৰ দিল্লী ট্ৰেইন লৈছো ট্ৰেইনত তোমাৰ পাঞ্জাৱ লৈছো, পাঞ্জাবত তোমাৰ হাৰিদোৰাত ৰখাইছিলে। হৰিদোৱাৰ ৰখোৱাৰ পিছত অ সেইটো তাৰ পৰা ৰখাইছে মই গ'ল্ডেন টেম্পল টো চালো আৰু বহুত বহুত ধুনীয়া জানা পুৰা খোণৰৰে বনা। অ বহুত ধুনীয়া লাগে আৰু মানুহ ইমান আহে আৰু তাত প্ৰসাদ এটা দিয়ে হা কিবা চুই যি দি পেলাই মানুহে বনাই ইমান ধুনীয়া লাগে। কি কবা মানে তুমি এবাৰ খালে মানে পেট নভৰে আৰু এইটোৱে। মই গৈছিলো তিনি চাৰি দিনৰ কাৰণনে গৈছিলো তিনি চাৰি দিন কাৰণে গৈছিলো ত অ পুৰা পাঞ্জাৱ ঘূৰি আহিলো আৰু ন সেইটোৱে বাকী কাশ্মীৰ গ'লেতো কম দিয়া ইনফৰ্ম কৰিম ন?
অ কৰিবা কৰিবা হ'ব প্লেনিংটো বনাবা।
অ' হ'ব দিয়া ঠিক আছে অ' অ' হ'ব দিয়া অ'।